তোনাৰ কত আছা
হেল্ল'
হেল্ল'
হেল্ল' কোন হয় বাৰু
মই খগেন খগেনে কৈ আছো।
অ খগেন দা নেকি
আহ সুৰেশ দাগ লাগে মোক। সুৰেশ দাৰ পৰা ললো আহ।
ককাৰ নামহেচোন।
পাঁচশ টকাৰ ধাৰে লৈছে বৰপুৰা
এ কেতিয়া।
কেতি দা মানে একমইণ্ট হল চুৰেশে।
হয় নেকি মই গম নাপাওঁ নাই আমাৰ ঘৰত কোৱা নাই পাঁচশ টকা লোৱা বুলি কৈছে আপোনাৰ কথাটো কোৱা। নাই।
নাই সুৰেশে কৈছে কি পাঁচশ টকা পাঁচশ টকা দিম হক দিম।
অ হয় নেকি অ আচ্ছা আচ্ছা এনেই কিমান দিন হ'ল লোৱাত লোৱা পইচাটো।
লৰা মোৰ কমেও তিনমাহ মান চলি আছে।
অ আচ্ছা আচ্ছা এই তিনি মাহতে অ হয় নেকি বৰ্তমানতো সুৰেশ নাই ন।
অ পইচাটো লাগে না মই এতিয়া নাহি নহলে কি মোকতো লাগে না পইচাটো।
অ আপোনাৰ এ পুৰুষ কি আছে আপুনি যে পাঁচশ টকা দিছে।
আৰে এতিয়া গাঁৱলীয়া লগ লগৰ লগত এইটোতো পৰুফ পৰুফ নাথাকে না এইটো কি পৰুফ লাগে এইটো।
নাই নাই বৰ্তমানতো পৰুষ লাগিব ন আপুনি কি হিচাপে পাঁচশ টকা দিছে।
এতিয়া মই লগৰ ছিষ্টেমত দিছো ইয়াক পাঁচশ টকা। লগৰ চিষ্টেমত দিছো কিন্তু এই লগৰ চিষ্টেমত মোক ঘূৰাই দিয়া নাই
আমি এইটোয়া বিশ্বাস কৰ বৰ্তমান সময়ত
নাই মই ইয়াক লগৰ চিষ্টেত দিছো পইচাটো লগৰ চিষ্টেমত মই ঘূৰাই দিয়া নাই পইচাটো।
অ আচ্ছা আচ্ছা। অ ঠিকেই আছে এতিয়া আমি টোত গম নাপ ওনা' আপুনি তাক ফোন কৰিব পইচাৰ ক্ষেত্ৰো আমি ইয়াৰ লগত আমি সিমান এটা লেন দেন নাই। বুজিছা। হেল্ল'। হেল্ল' হেল্ল' হেল্ল'